ছাৰ শুনিছে শুনিছো শুনিছো।
কি কৰিছা?
এই আছো এনে ব মই এনে বহি আছো।
অ বাকী খবৰ ভাল।
কি খবৰ আছো যে
তেনেকুৱা কথাহে নি?
তোমাৰ
মোৰ ভালেই একদম গৰমে মৰম কৰি দিছে। একদম ভাল মানে একদম বঢ়িয়া হৈ আছে। হ'ব ধুনীয়া ধুনীয়া।
বতৰ মহিমা বুজি নাপাবা
তাকে হে বুজি নোপোৱাই হল নি বুজি পাবলৈ গ'লে দিগদাৰ হয় অকণমান।
দিগদাৰ
তাকে ভাবিছোঁ বুজি নোপোৱাই ভাল যেন পাইছোঁ মানে অকণমান।
উম বাকী ভাত পানী খালা নেকি? ভাত পানী খালো, খালো। খালো।
ভালেই কৈলা।
অ তুমিভাত খালা নেকি?
মই ভাত আজি নাই খোৱা আজি পৰঠা খালো তাৰপিছত ভাত ৰাতি বনাম আৰু সোনকালে বনাম। তোমাৰ অলপ দেৰি পৰা বনামেই আৰু সোনকালে খাই শুই দিম আজি।
অ কেলে আজি নেখালাবা ভাত?
অ বনাব মন নগলে কালি ৰাতি হোটেলতে খাই আহিলো যে
অ কালি খাচী খাই আহিলে লোৱ ল'ৰা কালি খাচী খালে আজি ভাতে খাই খাবলৈ মন নহলে।
কালি এনেকুৱাও ভোক লাগিছে ৰাতি তিনিটামান বজাত এইফালে সাতটামান বজাতে গৈ পেলায় গধূলি ভাতটো খালোঁ। ৰাতি তি নামানে বজাত এনেকুৱা ভোক লাগিছে থাকিব মানে আকৌ ডিম এটা ভাজি খাইছো।
বোকত একেবাৰে অৱস্থা বেয়া গৈছে এ আকৌ ভাত বনাই থাকিবলে অলপ ক ৰাতি তিনটা বজাত
হুইচেল মাইলে মালিকে ভাবিব অ
এইটো ভোক লাগিলেই নে আকৌ লোকে শুইছে ই খাবলৈ লৈছে।
অ ভাই কি ৰুমত আছে নেকি?
আহ?
ৰুমত আছে নেকি?
ৰুমত অঁ
আহ।
তুমি
মই এই ঘৰতে আছোঁ।
অ মা হতে
আছে আছে এনেই আছে কি আৰু
বৰষুণ দিয়া নাই নহয় এতিয়া চাগে এইফালে।
আহা বৰষুণ দিয়া নাই বাও।
ৰাতিকে দিবনে কিনো?
উম ৰাতিলে বৰষুন দিবও পাৰে আজি দিনটোত বৰষুণ দিছে। বা ৰ'দো দিছে বৰষুণো দিছে।
আমাৰ এইফালেতো ৰাতিও নিদিয়ে আৰু এসপ্তাহ হলেও নিদিয়ে তুমি চিন্তাই কৰিব নালাগে বৰষুণৰ কথাই এইফালে।
কত তাত
অ ইয়াত বেলেগ ৰ'দ দি আছে এইকেইদিন।
অহ
গৰম মানে সাংঘতিক গৰম আজি ৰ'দৰ পৰা ওলাবই পোৱা নাই বাহিৰলৈ।
হম এ এইফালে অ এইফালে তেনেকে ইমান ৰ'দো দিয়া নাই বৰষুণো দিয় নাবা
গম পাইছো, গম পাইছো, গম পাইছো। তাকে কি হয় বা এতিয়া।
উমহ
বাকী তোমাৰ হেৰি অহা কেতিয়ালৈ হব?
মই তোমাৰ দচ তাৰিখৰ ভিতৰত যাম আৰু।
দহ তাৰিখ ভিতৰত আহিবা
উ ভালে।
এই আহিবা আৰু সোনকালে। মই এক তাৰিখে যামগে।
উম
বস্তু কেইটা, মই এক তাৰিখে দিনত যাম অ বেছি দেৰি কৰি নথাকো আৰু ইয়াত এনেই
এনেই থাকিব নালাগে গুছি আহিবা
পইচা পাতি খৰচ হয় ইয়াত থকা মানে এনেই থকা মানে
সেইটোৱে ত ডেইলি খৰচ নকওঁ বুলি ক'লেও নোৱাৰি কৰিবলগীয়া হয়।
হৈ যায় হৈ যায় নকওঁ বুলি নোৱাৰি থাকিব বহুত খৰচ হয় দিনটোত তোমাৰ দুশ, তিনিশ, টকা খৰচ থাকেই সদায়। ইয়াত থাকিলে, ঘৰত গ'লে কেতিয়াবা এশ টকাও খৰচ নহয়।
অ ঘৰ ঘৰত থাকিলে ইমান খৰচটো নায়ে
হেতে
উম!
বাকী মাছ চাছ ওলাইছে নাই সেইফালে
মাছ ওলাইছে বাৰু দেই।
ওলাইছে নি।
উম
ধৰিছা নাই?
নাই যোৱা নাই।
পানী হৈছে নি?
পানী হোৱা নাই বাৰু ইমান এ মাজে মাজে বৰষুণ দিলে হয় আৰু
আহ
উম আছে আছে আগফালে নদীয়খন আছে আছিলে আমাৰ নদীত মাছ ওলাই বা আমাৰ হা।
ডাঙৰ নদী নে সৰু নদী
আহ সৰু ইমান ডাঙৰ নহয়
আমাৰ ঘৰ ওচৰতটো এখন আছে।
হোম
তোমালোকৰ এখন কোনখন জানমত ধৰিবও পৰা নাই সেইফালেও নদী আছে বুলি মই ভবা আহ সেইখন সপায়
উম! আমাৰ মানে কি ককাহঁতৰ আগফালে এখন খানি পেলালে, আমাতো খানি পেলালে নেকি?
অঁ
আমাৰ এখনো আগফালে খনা নাই বা।
এই পুখুৰী আছে নাই ঘৰত
আমাৰ মানে পুখুৰী আছে কিন্তু আমাৰ পুখুৰী সেতো বেলেগৰ
ঘৰ ভিতৰতে আছে মানে তোমালোকৰ বান্দৱীৰ ভিতৰত আছে নেকি?
উম! উম! না না বাণ্ডাৰিত নহয়। উম! নিজৰ মই ঘৰত নাই বাৰু
অ বাহিৰত আছে মানে
উম
তত আমাৰ তেনেকে ঘৰত নাই আঁতত আছে
উম
মাছ মানুহে বেছিভাগ চুৰ কৰিয়ে খায় উম ঘৰ আঁতৰত আছে চাৰিটা পাঁচটামান বুক দাওঁনা মানে খুব চুৰ কৈ
চোৰ কৰিব আউ পুখুৰী আঁতৰত থাকিলে প্ৰব্লেমেইটো
তাকে সেই এই পুখুৰীকেইটা এটা পইচা পাতি খৰচ কৰি পিছলে তাতে কিবা এটা বেপাৰ আৰম্ভ কৰিম বুলি ভাবি আছো আউ
ভালে ভাবিছা
এইবিলাকতো এনেও পঢ়ি শুনি চাকৰি যে পাম সেইটো মই আশা কৰাই নাই অকমানো
ময়ে কোৱা নাই আশাৰ ইমান তুমি আধাইছ মানলৈ ওলাবা মই এতিয়া ওলাই আশা কোৱা নাই
ন ওলালোৱে যেনিবা পালোৱেই যেনিবা প্ৰমাণ পত্ৰখনন তাবা লাভটো কি হ'ল তোমাৰ এ সেই কি ল চাকৰিটো পাবলৈ পৰীক্ষাত দিবলৈ যাব সেই পৰীক্ষাতটো কিমান সোমালি আৰু গম পোৱা গৈছে এতিয়াই এতিয়া পঢ়ি থাক আৰু পিছত পঢ়াই আহি পেলাই
এতিয়া মই দুদিন নপঢ়োতে এতিয়া পঢ়িবই মন নাইকিয়া হ'ল নহয়। ইেই কেইদিন আছেনো নপহুৱাই মাজত গেপছ
তুমি দুদিনে নপঢ়া নেকি মই আজি দুবছৰমান হ'ল নপঢ়া
মানে মাজতে পঢ়িছিলো এ মই আমাৰ জিলালে আহি বহুত বেয়া হৈ গ'লো
আহঁ
আমাৰ বিদ্যালয়ৰ কাষত থাকোতে ভাল আছিল লগতে বিদ্যালয় কাষত থাকোতে ভাল আছিলো তেতিয়াও বৰ বেয়া তেতিয়াও হাতত দৰ্খাস্তলৈ যাবলগীয়া হৈছে কলেজ।
সেইটো গম পাইছো বাৰু মই সেয়া দেখি
সাক্ষাৎ হৈছিলে নহয়।
তাকে
ওহোঁ
এয়া মইতো প্ৰথম পাই দপাত বাউ
তুমি বা প্ৰথম পাই মাজতে ঘপককে বেয়া হৈ গলো
মই জন্মগত
হা
মই জন্মগত বেয়া এনেকুৱা সৰু পৰাই এনেকে কৰোতে দিন গ'ল সেইকাৰণে আজি এনেকুৱা অৱস্থা
কব
এ গাড়ীত বাৰু মোৰ বস্তু খিনি নিয়া কিমান মান পইচা ল'ব বাউ
ছশ সাতশ মান ল'ব দেই বিচাৰিবতো এহেজাৰ বিচাৰিব তোমাৰ
হয়নি
উম এহেজাৰ নিবিচাৰিব চাগে ছশ পাঁচশ মান বিচাৰিব চাগে দেই
ন মোৰ চিটটোতো বেলেগকে দিম মই
উম চিটৰতো বেলেগে দিবা আৰু দুটা নে তিনিটা বস্তু যায় লগত
উম
মইতো মোৰ ভাগৰ বস্তুকেইটা এটকাও দিয়া নাই বাওঁ আহোঁতে
অ কত কত দিলা মা এনেকে ওচৰ লৈ গৈছিলা নে হেৰিয়ত ভৰাই দিলা তলত
অ মানে মোৰখন হেৰি আছিলে ন তোমাৰ গাড়ী ভিতৰতো দুটামান ভৰাই দিছে তলতো ভাগিছে তেনেকে আৰু উম
অ দিছে ভৰায়
উম ভৰাই দিম মোৰ ফেনখনো আছে সেইখনো লৈ আহিছোঁ ন।
পইচা নিদিয়াকে নিচানে?
অ পইচা দিয়া নাই মোৰ হাতত আৰু আৰু মোৰ লগত আহিছিলে আৰু লগত মোৰ আহিছিলে এটা তাৰ ভাগৰ মস্ত বেগ এটা আছিলে তাৰ, তাৰ ভাগৰ এশ- দুশ টকা এটা লৈছোঁ।
নাই নহ তোমাৰ বিছনা কি কৰিলা?
সেইদিনাখন জেথাহতৰ ঘৰত। বিচনাখনে চিলিণ্ডাৰটোৱে গেছ ষ্টভটোৱে মই জেঠাইত কুকাৰ চুকাৰ বিলাক জেঠাই ঘৰত থৈ আহিছোঁ।
অ এদিন যে যোৱাৰ আগত গৈছিলা সেইবোৰ থবলৈ গৈছিলা মানে।
অ সেইবোৰ থ'বলৈ গৈছিলো তোমাক কৈছিলো নেকি মই।
নহয় মোক তালে যাম বুলিয়ে কৈছিলা কি কাৰণে গৈছিলা সেইটো কোৱা নাই মই বোলো অলপ ফুৰিব গৈছে সপায় এয়াপা যাব অকে কাৰণে
অ অ
সিহঁতৰ পৰাই দেখোন পৰীক্ষাটো দি দিব পাৰা। ভা'ল ভা'ল পঢ়া পঢ়া পঢ়া পৰিৱেশ এটা পাবা ভাল।
পৰিৱেশ আছে পৰি পৰিৱেশ আছে। পঢ়া পৰি জেগাও আছে উপ উপ উপমলত যদি থাকো তেতিয়া পঢ়িব নোৱাই মানে কি কি কি বুলি উত্তৰ দিম বাও মই
অ কি কাৰণে পঢ়িবলগীয়া হ'ল।
তোমাৰ এতিয়া শেষ হল বুলিয়ে গম পায় নেকি বেছিভাগে।
বেছি ভাগে।
বেছি ভাগে।
আক তেতিয়া হ'লে এ বস্তুবোৰ আনিবলৈ যাওঁতে কি বুলি কবা গুৱাহাটীলৈ আহিলো কি কাৰণে আহিলো।
আম প্ৰেক্টিকেল কৰিব আছে নহয়।
অ অ ইন্তানজিপ অ অ এইটো কৰিবলে আছে যে।
উম সেই তেতিয়া মানে লৈ আহিম অ। আৰু মই পাৰিব থাকিব পাৰো কিন্তু দূৰ আছে বহুত বাৰ কিলোমিটাৰ হৈ গম পোৱা নাই তাৰ পা বেছি হ'লেও কম নহয়।
অ অ সেইট-
তাৰ পৰা মানে তোমাৰ ৰেপিড চেপিডো নাপায় মানে।
অ শেষ নোখোৱা শেষ নোহোৱাকে তাৰ ছমাহটো কৰিব পাৰি জানো।
এ কিছুমানৰ পাই আজৰি কৈ থব ন তুমি এনেই কৰো বুলি ক'লে মানে কলেজৰ লগত লিগ্ন তোমাৰ নোহোৱাকে নিজে এক্স্ৰ কওঁ বুলি কওঁ পাৰি তুমি যদি
সেইটো কৰি পেলাই আকৌ পিছত চমাহটো কৰিবলৈ লাগীয়া হবনে নহয়?
হ'ব কৰিব লাগিব এনো
তেতিয়াহলে নকোৱাই ভাল দেখোন একেবাৰে কৰাই ভাল। আৰু তুমিনো কোৱাৰ কথা কেলে ভাবিছিলা।
এনে কওঁ কি কৰি থাকিবা নো ঘৰত।
অহ
কৰি থাকিলে নি নিজে যিমান কৰিব সিমান তোমাৰ কাৰণে ভাল
এনে কিবা খৰচ পাতি দিবনে কি নো কোৱা কাৰণে?
নিদিয়ে তুমি দিবহে লাগিব ওপৰি
তেতিয়া হ'লে এতিয়া ছমাহ কৰি আকৌ পিছত ছমাহ কৰিবানে তুমি
এতিয়া যদি ছমাহ ক পিছত আৰু তিনিমাহ এটা কৰি দিলে হ'ব চাগে যদি মেডিকেল পাত
অ
মেড মেডিকেলৰ ওপৰতে থাকে মেইন কথাটো
তাকেহে এ একেবাৰে কৰিবা
একেৰাৰে চিন্তা নকৰো চাগে
একেবাৰে কৰাই ভাল হব আজৰি আজৰি হৈ একেবাৰে কৰাই ভাল হ'ব মই যি দেখিছোঁ
উম
দুবাৰ তিনিবাৰ কৰি থাকিলে তোমাৰ পিছত কৰিবলৈ মন নোযোৱা হব গম পাইছি নাই
উম ন মাজত ৰখিবলৈ এতিয়া কি কৰি থাকিবা নো ঘৰতে এনেই
সেইটো এটা কথা আৰু তেওঁ
মাজত বহুত থাকি যাব ন এতিয়া
ইয়ালৈ গুচি আহিলে আকৌ ব্যস্ত হৈ যাব ইয়ালৈ গুচি আহিলে সেইবোৰ কৰিবলৈ মন নাযায় বাৰু
উম
এয়াত থাকিলে
উম এয়াটো তাত গলা তাৰ আকৌ বিনা কাৰণে আকৌ থাকিবও দিগদাৰ নহয় কাম বন নথকাকে এনেই এনেই পইচাদম খৰচ কৰি কৰি তাত থকা মানে পইচা খৰচ আৰু ইয়াত পইচা পাব লাগিব নহয় কিমানো ঘৰ ফালে দিব
নিজে কিবা এটা উলিয়াবলে চাব লাগিব আৰু
সেই নিজে উলিয়াব চাবলৈ অসুবিধা নাই যে
সেইটোও এটা ডাঙৰ কথা
ডাঙৰ মানে ডাঙৰ এই বিপদ বিপদ কি কাৰণেনো পঢ়িলো আৰু
হে
সেইটোৱেতো ডাঙৰ
ধুনীয়াকে আমি ওচৰতে পঢ়িব লাগিছিলে ইমান
নাই এইটোতো লাভ আছে এইটো লাভ নাই সেই কাৰণে এইটো লাভ আছে কিন্তু ভাল লৰা ভাল কথা আমি বেয়া লৰা বেয়া কথা
আমাৰ লগত মানে নিমিলে বস্তুটো